উম কি খবৰ।
এ খবৰ এ বৰ বিশেষ ভাল নহয় দিয়া তোমাৰ
কিয় কিয় মই আছো বাৰু আপোনাৰ কি হ'ল
কি হ'ল মানে তোমাৰ এই কালি অকণমান কাম কৰি আছিলোঁ চোতালতে অলপ মানে এই শাক পাচলিবিলাকৰ মাজত সোমাই আছিলোঁ। সেই কিবা বন তুলি থাকো গোটেইখনেই মানে কটাৰী এখনো আছিলে। অকমান মানে কাটিলে হাতখন হাত খনৰ আঙুলিতটো ওচ। ট আৰু অ অকণমান মানে কাটিলে মানে অণ ভালকৈ কাটিলে বাৰু তেজ ওলাইছে উচ তাৰপিছতে মই সেই ডেটল আছিলে, ডেটল সানিলোঁ। ডেটাল সানাৰ পিছতো মানে ধাত তেজটো ওলাই আছে। তাৰপিছত মই হে সানিলোঁ, আমাৰ নাৰ্জী ফুলৰ গছ আছে যে। নাৰ্জী ফুলৰ পাত দি পেলাই অলপ মানে সানি কৰি দিলোঁ দেখোন অকণমান অকণমান তেজটো ৰখিছে। তাৰপিছত এতিয়া আকৌ, অ, নাৰ্জী নহয়। নাৰ্জী ফুলৰ পাত। তই যে কছ
অ', পাত তেৰে, অ', অ', অ',
তোমাৰ মোহাৰি পেলাই তাৰ ৰসটো ওলাই নহয়। মোহাৰি দিলে পাতৰ সতি সেই বস্তুটো লগাই দিব লাগে। সেয়ে লগাই দিলে বোলে সেইটো তোমাৰ এনু কুৱা কটা-চিঙা তেজ ওলোৱা সেইবিলাকক কাৰণে খুব ভাল। তাক সেয়ে লক এই যে লগাই দি পেলাই মানে তেজটো ৰখিলে কিন্তু মানে সেই অকমান হাত বিষটো আছে অকণ দ'কে কাটিলে যে উম, এতিয়া মানে মই সেই বিষটো কাৰণেও ঘৰুৱা বস্তুৱেই আছে তোমাৰ বিশল্যকৰণী বুলি কয়, এজোপা মানে গছ। অ', এয়া মানে সৰু, বিশল্যকৰণী। অকমান হেৰি মানে তোমাৰ ৰং মূচ গছজোপা যে এ ৰঙাও নহয় ঠি ঠিক ধৰা মৰুণ কালাৰো নহয়, তেনেকুৱা মাজত মানে ৰংটো। আহ, সেই উম তেনে গছৰ পাতটো মানে একদম পুৰা তেজৰ নিচিনা চেপি দিলে ৰসটো মোহাৰি, পাতবিলাকৰ ৰস মোহাৰিছে এই বিলাক তেজৰ নিচিনা তেনেহলে সেইটো সানিলে তোমাৰ বিষ কাটা চিঙা চব ভাল হয় সেইটো সানি পেলাই এতিয়া মই মানে বে দেজক মাৰি থৈছো হাত আঙলিটো
কোনটো আঙুলি বুঢ়া আঙুলি নেকি
নহয় নহয় বোৰ আঙুলি এইটো মানে কাষৰটো তৰ্জনী আঙুলি
তাৰ চানিটো অ অ অ এই কি মান মানে ৰাইট হেণ্ড
উম নহয় বাওঁহাতৰ খনৰ বাঁহতেহে বেছি কাম হয় তাৰমানে সোহাত তেনেকে কাটি থাকোঁ এয়া বাওঁহাত খনৰ যে কটা গ'ল গছৰ হেৰি বুলি সেইয়া সেইবিলাক বানে
ত' মানে মেজৰ কাম বিলাক সো হাত
কৰা যায় কিন্তু মানে ধৰা দুইখন হাতে হয় ন এতিয়া অঁ এতিয়া বস্তু এটা ধুবলৈ কৰিবলৈ হ'লেতো ইখন হাতে জোৰ দিব লাগে এনেকুৱা একো নাই ধৰা লৰাচৰ কৰি আছোঁ তাকে ভাবিছিলোঁ আকৌ তেনাচ ল'ব লাগিব নেকি আকৌ ভাবিছো তো কটাৰী খন তোৰ মামৰ ধৰা নহয়
উম উম উম উম তাকেন নাই নাই নালাগে চাগে সেইটো ঘৰৰে কটাৰী হয় চব্জি পাচলি কটা কটাৰিয়েটো হয় নহয় জানো অ নালাগে এনেই সাধাৰণতে টো এ কেতিয়াবা চব্জি পাচলি কা পাতিলেটটোতো
কাতা যায় উ উ উম সেই তাকে সেইকাৰণে ঘৰুৱা বস্তু আছে যে ঘৰতে তে সানি কৰি দেখোন অকমান ভালেই পাইছো বাৰু এনেকুৱা নহয় যে মই ভাল পোৱা নাই
মানে হেৰিতটো এনেই শুকাইছে আছে নাই বস্তুটো
অ অ শুকাইছে অকন মান শুকাই শুকাইছে তথাপিও মই মানে আজি আকৌ এতিয়া শুৱাৰ আগত সেই বিষল্যৰকৰণী অকমান লগাই পেলাই বে জ কাপোৰৰে বেমেৰা পেলাই থৈ দিছোঁ ৰাতিপুৱালে চাম আৰু ভাল হৈ যাব চাগে।
অ', অ', অ', আ আচ্ছা, আচ্ছা বুজিছোঁ বুজিছোঁ।
শুকাই বুলি কয় আৰু চাওঁচোন, তোমাৰ কেতিয়াবা হ'লে লগাবা। তেনেকুৱা আছে যদি
অ', অ', তাকেতো নাই মই কথাটো গম পালো যে, এইয়া আগত তে আমি সৰুতে যেনেকে ফুলৰ ৰসেৰে কাম চলাই দিওঁ বা পাত তেৰেই কাম চলাই দিওঁ, এয়া কিন্তু এ মানে যিমানেই আমি আগবাঢ়ি বাঢ়ি আহিছোঁ ন যিমানে সময় হৈছে এইটো মানে ক'বাত যেন লুপ্তহে হৈ গৈছে আৰু।
অ' মানে আমাৰ ঘৰত আগতে বিশল্যকৰণী মানে বহুত আছিলে তাৰপিছত এটা সময়ত নোহোৱা হয় পিছত মই সেই বেলেগ এঘৰত পালো দেখা পাই পেলাই আনি পেলাই ৰুইছিলোহে ভাগ্যে হৈছে হে গছজোপা
অঁ
উম
এ ভালেই হ'ল, এ এ মানে সেইটো লাগে মই
লাগে লাগে ঔষধি ঔষধি গছ
অ', দিয়ক ভালেই হ'ল, তেতিয়াহ'লে এই কি মেডিচিন সোপা ইঞ্জেক ফেন খোপা কিমান খাই দিয়ি
হয়, দিয়া তাক এ মই মনতে বেছি বেজি লোৱা মানে ভয়ে লাগে নহয় এই টিটেনাচ ওলোৱা মানেওতো আ আকৌ বেজিখানে খাব লাগিল। তাতকে ঘৰতে বোলে এইকেইটাকে খোৱাই ভাল মলমো লগাব নালাগে। কৰিব নালাগে নিজে, নিজে নাইকি কিয়া হ'ব
তাকে, তাকে। সেইয়াই আৰু সেই মানে তাৰ ওপৰত কাপোৰ বান্ধি দি
অ', অ', নাই, নাই কাপোৰে বান্ধি দিছো এ পুৰণা হেৰি চাদৰৰ কাপোৰ কটন কাপোৰৰ সেয়া দীঘলীয়কে অকণমান বেণ্ডেজ আনি সেনেকৈ কাটি এই ঘৰুৱা জোগাৰ থাকোঁতে‌ আউ ক'তনো কিনি কৰি আনিম।
অ', সেইটোও হয়, সেইটোও হয়। এই এনেই যদি এ ম ধৰক মোৰে কেতিয়াবা তেনেকুৱা হ'ল কথাটো ক'লো ত' মই এই এটা ৱাটাৰপ্ৰুফ হেণ্ডি প্লাছ এটা পায়। বেণ্টি দুটা অ', অ', সেনেকুৱা লগালে হ'ব।
এটা কথা হ'ব বেণ্ডেজটো তেতিয়া লগাই পেলাই তুমি বেণ্ডেজটো যেতিয়া খোলা সেই জেগাখিনি তুমি দেখা নাই বা বগা পৰি আছে তেজ নোহোৱা নিচিনা।
অ', হয়, হয় হালধি
উম, উম, উম, হালধীয়া হয় বা কিছুমানৰ বগা বৈ থাক বাকীখিনি অংশতকে সেইখিন অংশ বছি উজ্জ্বল হৈ থাকে। থাকে তেজ নোহোৱা নিচিনা হৈ থাকে তাৰমানে তোমাৰ সেইখিনিয়ে আৰু গোটেই জেগাখিনি আন্ধাৰ কৰি ৰাখে ন'। লগ কৰি ৰাখে তেজ চলাচল নহয় তাতকৈ যদি তুমি এনে কুৱা পাৰাতে ঘৰুৱা যোগাৰ কৰা কেতিয়াবা ওলাই গৈছা বাৰু সেইটো বেলেগ কথা ঘৰত থকা সময়ত যদি তুমি ঘৰুৱা যোগাৰ কৰা সেইখিনি তোমাৰ মানে তেনে ৱা নহয় তুমি চাবাচোন। আৰামো পোৱা যায় আৰু তোমাৰ গোটেই জেগা খিনি তেজ চলাচলক কৰি থাকে।
গোটেই জেগাখিনিয়ে ভাল হৈ যায়
অ', ভাল হৈ যায় অ', অ', গোটেই জেগাখিনি তোমাৰ বিষ চিশ কাটি দিয়ে।
অ', ঠিকেইতো
তোমাৰ মচুকা খালে অ আমাৰ মানে আইতাহ‌ঁক কৰা দেখিছিলো মানে আইতাক ময়ে যোগাৰ কৰি দিছিলো আইত ত'তে মোক বস্তুখিনি কৈ দিছিলে। তোমাৰ আইতাই কৈছিলে ৰা লতে আছেনে নাই নাজানো আ মানে হালধি সেইবিধ পায় বগা হালধি। গোন্ধায়, বৰ ধুনীয়া গোন্ধায়। আমি মানে খোৱাটো নিচিনা নহয়। হালধিটো দেখাত সে তেনেকুৱা নিচিনাই। আ কিন্তু বগা আদাটো নিচ নে বগা। কিন্তু বৰ সুগন্ধি! সেই বস্তুটো থেতেলিয়াই পেলাই, এ তাৰ থেতেলা সত স সেই মানে যিখিনি পাইছোঁ আৰু তাৰ ৰসৰ সৈতে সেই চাহ অংশখিনি। য'ত মুচুকা খাইছোঁ সেইেত জেগাত পুৰা লগ। পাব লাগে। লগাই পেলাই তেওঁ হালধি পাত তেৰে মেৰিয়াই দিয়ে। মিৰেদি তাৰ ওপৰত কাপোৰ উৰেৰে বান্ধি পেলাই থৈ দিয়ে। ধৰিলে হে মুচুকা খোৱা জেগা এনে মানে যিটো বিষ হয় সেই বিষটো নিজে নিজে কাটে।
অ' অ।
মই, মই কেতিয়াবা মানে এই বাৰীত কাম কৰোঁতে পিচলি যোৱা নিচিনা হয় মোচকা খালে মানে। মচুকা খাই মানে বিষ ড তৰকো দেখালোঁ তেওঁ মানে ঔষধো দিলে কিন্তু তেওঁ মানে ভাল নাপালে। তাৰ পিছত কোনোবা এগৰাকী খবৰ ল'ব আহোতে তেওঁ সেইখিনি ক'লে। কওঁতে তেওঁ মোক কলে অঁ মানে সেই মানুহগৰাকী সেইয়া হেৰিটো আ আ হালধিটো অঁ তেনেকে মই কি কৰি আইতাক লগাই লগাই দিলোঁ আইতাৰ
বাহ! বৰ মানে কামৰ বস্তু
তাকে। কিন্তু সেই বস্তুটো মানে মই অ', কিন্তু সেই অঁ, মানে তোমাৰ হালধিটোৰ তাৰ মানে-আৰু মানে মোৰ ঘৰত ৰুবৰ কাৰণে মই মানে একো হেৰি নাপালোঁ, সুবিধা নাপালো পালোঁ আৰু মানে তেওঁক লগো নে পিছত। খুজিবলৈও তেওঁৰ বাৰীত মানে, আছিলে বোলে সেই বস্তুটো। না তেনেকুৱা মানে অশু গোটেই বস্তু ঘৰত ৰুই ল'লে আমাৰে সুবিধা।
সুবিধা হয় সুবিধা তাকে-তাকে, আগতে সেই এনেকুৱা বিলাক আছিলে যেনেক কে অপৰাজিতাৰ ফুল আছিল, আৰু কিবা কিবি আছিল। কি আছিলে মোৰ নামবিলাক এতিয়া মনত পৰা নাই। তেনেকে সৰু মানে ফুলৰ বাগিচা বাগিচা এখনে আছিলে মানে অ'। এই, আপোনাৰ সেই অকণমান ৰঙা ৰঙা পাতৰ এটা আছিল। অকণমান মোহাৰি দিলেই সেয়া এ-কাটিলে লগাই সেইটোকে আপুনি ক'লে নেকি? অ, সেইটোৱে হয় ন অকণ চাপৰ চাপৰকে অকণ গছজোপা। অ' অ', অ' অ' ঠিকে ঠিকে ঠিকে। সেইটোয়ে সেইটোয়ে, সেইটো সেই-এনেকে ছিগি পেলে এনেকে অকন হাততে মোহাৰি পেলে। অ', হয় দিয়ক, হয় দিয়ক। সেইবিলাক ক'বাত লুপ্ত হৈয়ে
লুপ্তমতৰ নাৰ্জী ফুল ফুলৰো-তোমাৰ হেৰি, গছৰ পাত ত মোহাৰি দিলে বৰ ধুনীয়া গোন্ধাই নহয়! সেইটো সেইটো ভাল, আৰু সেইটোতো তোমাৰ হেৰিতে-মানে তোমাৰ ক্ৰীম চিমবিলকত থাকে ন আয়ুৰ্বেদিক ক্ৰীমবিলাকত নাৰ্জী ফুলৰ হেৰিটো উম' গোন্ধটো থাকে একে নহয়
আচ্ছা আচ্ছা অ' অ' এতিয়া মনত পৰিছে দিয়ক সৰুতে তেনেকে আমি এনেকে অ' চোতালতে বহো পিৰা ল ম লআৰু আগতে মানে ইমান আ আমাৰ মানে আকাশখনো ইমান ক্লিয়াৰ আছিলে যে জোনাকৰ পোহৰ মানে এতিয়া ষ্ট্ৰিট লাইটৰ মানে প্ৰয়োজনেই নাই মানে
ইমান ধুনীয়া লাগে আকাশখন চাই চাই সাধু শুনি শুনিয়ে ক'ত
একদম এতিয়া নাই আও
নাই, এতিয়া তুমি বাহিৰত বহিবও নোৱাৰা বাহিৰত বহা মানে তোমাৰ মহ মহৰ কামোৰ ক'ৰবাত সাপেই আহিলে, বেঙেই আহিলে আগতে চোতাল খনো কে জিলিকি কি থাকে। এ কিবা এটা আহিলেও গম পোৱা যায় চোন। টো ধুনীয়াকে গম পোৱা যায়। এইবিলাক দিন নাই এতিয়া। নাই নাই, আইতাহঁতৰ সাধু
অ' দিয়ক, এক এই ভাল মনত পৰিছে। হে হে। সেইবিলাক নাই আৰু। এনেকুৱা লাগিছে কিবা সেইটো এটা কিবা বেলেগেই জীৱন আছিল।
জীৱন আছিলে এতিয়া নাই। এতিয়া ম'বাইল, উম' এতিয়া ম'বাইলৰ দিন আৰু সেইবিলাক মো'বাইলতে বিচাৰি ফুৰা আৰু।
অস্তা দি সেইখিনি আকৌ লাগে আৰু এতিয়া। হু হু, দিয়ক, এই ঠিক আছে দিয়ক, আহিব।
উম অ' যাম যাম নিশ্চয় যাম দিয়া, অ' ঠিক আছে দিয়া অ' ৰাখো উম উম
উম' উম'